অ ভাল নে?
অ মোৰো ভাল দিয়াছ। তোমাৰ ভালনে?
অ মোৰো ভাল দিয়া
অ মই এনেই আজৰি বিজৰি আছোঁ ছিলো আৰু এতিয়া ক্ৰিকেট চলি আছ ন ক্ৰিকেট চাই আছিলোঁ
অ কি ক্ৰিকেট চাই আছা কি ক্ৰিকেট চাই আছা
এনে ইণ্ডিয়া আৰু আফগানিস্তানৰ কিবা এটা মেচ চলি আছে সেটো চাইছোঁ। ত' আৰু মই ভাবি আছোঁ এইকাৰণে তোমাৰ লগত ধৰ কথা বতৰা পাতি লও এ এনেতো সময় নাপাওৱে তুমিয়ো নাপাবা। মান কথা বাৰ্তা তুমি এনে ফ্ৰী আছা নে এতিয়া বৰ্তমান
আছোঁ আছোঁ এতিয়া আছোঁ দিয়া
অ', অ', এনে তুমি এটা মোক ক'ব পাৰিবা নেকি?
কি
তে ইমান যে খেল চোৱা হয় খেলৰ এই জনপ্ৰিয়তাটো কিহৰ কাৰণে বাঢ়িলেই আৰু? ক'ব পাৰিবা নেকি অকমান মোক?
ক্ৰিকেটতো জনপ্ৰিয় আগৰ পৰাই আছিল অসমত জনপ্ৰিয় অসমত বুলি নহয় গোটেই ভাল ভাৰততে ক্ৰিকটৰ জন জনপ্ৰিয় বহুত আগৰে পৰা চলি আছিল সকলোৱে ক্ৰিকেটে চাই থাকে আৰু বাকী আন খেলতকৈ ক্ৰিকেটটোৱে বেছি সহজতে সকলোৱে বুজিব পাৰে যেনেকুৱা কোনোবাই যদি উইকেট লয় বা ছিক্স ম মাৰে সেইটো সকলোৱে বুজি পায় এটা সৰু ল'ৰা ছোৱালীও বুজি পায় ডাঙৰ মানুহতো বুজি পায় আৰু সকলো ঠাইতে খেলা হয় গাও হওক চ হওক সকলো ঠাইতে খেলা খেলা- খেলা হয়। আৰু কিছুমান খেলুৱৈটো আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত খেলি আছে, যেনেকুৱা অসমৰ পৰা সিয়া ৰিয়ান। পৰা গৈছে তেওঁ আই পি এল খেলি ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব গৈছে, এনেকৈ অসমত জনপ্ৰিয় হৈছে আৰু। আৰু জনপ্ৰিয় হ'ব যেতিয়াৰ পৰা আকৌ ডাঙৰ-ডাঙৰ মানুহ আহিব আকৌ অসমত তেতিয়াৰ পৰা আকৌ বাঢ়িব।
হয় দিয়া, আৰু মই ভাবি আছো এনে অসমতটো কৰা অসমত ক্ৰিকেটৰ জনপ্ৰিয়তাটো আৰম্ভণি কেনেকৈ হ'ল। এই খেলটো অসমত,
হৈছিল আৰু এই যেতিয়াৰ পৰা ব্ৰিটিছ চৰকাৰ আহিছিল তেতিয়াৰ পৰা আৰম্ভণি হৈছিল তে। তেতিয়া আৰু চাহ বাগিচা আৰু চৰকাৰী কৰ্মচাৰীসকলেহে খেলিছিল অকল, আন অ'। আন মানুহে খেলা নাছিল এতিয়াতো সকলো মানুহে খেলি আছে পিছত অসমত যেতিয়া ক্ৰিকেট সংস্থা আহিল তেতিয়া আৰু তেওঁলোকে উম খেলা আৰম্ভ কৰিয়ে বহুতো ঠাইতে খেলা আৰম্ভ কৰে যেনেকুৱা গুৱাহাটী। তাৰপিছত আমাৰ ইয়াত ডিব্ৰুগড় পিছত যোৰহাট, শিলচৰ।
সকলোঠাইতে খেলা আৰম্ভ কৰিলে। আজি আজিকালিতো সকলো স্কুল কলেজ সকলোতে খেলা হয়, ক্ৰিকেট প্ৰতিযোগিতা হয়। এনেকৈ বাঢ়ি আছে এনেকুৱা অসমত আকৌ বাঢ়ি যাই আছে। তুমি জানা নেকি অসমৰ বি বিখ্যাত খেলুৱৈ কোন- কোন আছিল বা এতিয়াও আছে।
এতোটো মই এটা নামেই জানো ৰিয়ান বড়া বেলেগতো বিশেষকে ইমান নাজনো কাৰণ। ৰাষ্ট্ৰীয় পৰ্যায়লৈ ইমান যোৱা নাই নহয়। ত' এজনে কৈছেতো তেওঁৰ নামে জানো বেলেগ বিশষেটো নাজা আৰু কিবা হেৰি ইণ্ডিয়াৰ কিবা প্ৰেচিডেণ্ট। এ বি চি চিৰ প্ৰেচিডেণ্ট কোনো আছে ন এতিয়া তেওঁ চাগে অসমৰে হয়।
অ' বি চি চি আই প্ৰেচিডেণ্ট নহয়, বি চি চি আইৰ ছেক্ৰেটৰী আৰু।
সেইটোয়ে আৰু যিটো হয় তেওঁ চাগে অসমৰে হয় নেকি।
হয় মই পাহৰি গৈছো নামটো তেখেতৰ।
মই নামটো পাহৰিছোঁ ন আৰু তুমি ক'ব পাৰিবা নেকি এই অসমত যে ক্ৰি তে সংস্থা যি বিলাক যি স্থাপন কৰা হৈছে তেখেতৰ মূল কামটো কি হয় মানে কি কৰে কি অসম ক্ৰিকেটৰ জনপ্ৰিয়তাটো বঢ়োৱাৰ কাৰণে।
অসমৰ ক্ৰিকেট সংস্থা বহুত কাম কৰি থাকে দে তেখেতসকলে স্কুল কলে, গৈ চাই বা ৰঞ্জিত ট্ৰফিৰ কাৰণে যিবোৰ বিজয় হাজৰ ট্ৰফি হয় যিবোৰ খেল হৈ থাকে, সেইটোৰ কাৰণে ল'ৰা ছোৱালী সকলক ট্ৰেইনিং দিয়ে সেহতে ঠাইত কোন কোন ভাল প্লেয়াৰ খেলিব যাব পাৰিব অসমত নাম উজাইলাব পাৰিব লগতে খেলুৱৈসকলক বহুত প্ৰশিক্ষণ দিয়া হয়। নতুন প্ৰতিভা বিচাৰি তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ দিয়া হয়, যাতে তেওঁলোকে আগলৈ গৈ অসমৰ নামটো উ জ্বলাব পাৰিম। ভালদৰে ভাল। উম, কিট দিয়ে ভালদৰে প্ৰশিক্ষণ দিয়ে সকলো ফেচিলিটি দিয়ে যাত তেওঁলোকে আৰু বাহিৰলৈ গ'লে তেওঁলোকৰ আকৌ অসুবিধা নহয়, সেই হিচাপে তেওঁলোকক আলদাৰেছ। প্ৰশিক্ষণ দিয়ে, আৰু মই ভাবো তেওঁলোকক ভালদৰে প্ৰশিক্ষণ দিব লাগে। কাৰণ অসমৰ নামটো এনেকৈ উ লৈ যাব লাগিব
হয়, যেনে বেলেগ তোমাৰ ষ্টেট বিলাকৰ আছে নহয় ৰাজ্যবিলাকৰ
হয় বেলেগ ৰাজ্যবোৰত যেনেকৈ প্ৰশিক্ষণ দিয়ে ভালদৰে অসমতো তেনেকৈ প্ৰশিক্ষণ দিব লাগে
হয়।
অসমৰ লৰা ছোৱালীয়ে ক্ৰিকেট প্ৰিয় ভাল পায় ইমান বা তুমি জানা নেকি কিয় ইমান ভাল পাই, বেলেগ খেলো আছে বেলেগ খেলো সিহঁতে চাব লাগে কিন্তু ক্ৰিকেটোকে সকলোৱে ভাল পায় তুমি জানা নে কিয় ইমান ভাল পায়
খেলিবলৈ সহজে হয় মানুহ বিলাকৰ আৰু বেলেগ খেলত পইচা, পইচা বহুত বেছিকে বাট তোমাৰ ক্ৰিকেটত ইমান, পইচা, পইচা নালাগে আৰু ইজিলি চবে খেলিবলৈ ভাল পায়, কিয়া ভাল পায় কাৰণ ইয়াতে তোমাৰ শিক্ষাৰ্থী বিলাকে যিবিলাক আছে নহয় বা চাকৰি বোৰ যিবিলাক আছে তেখেতে গাঁৱত হওক চহৰত হওক য'তে ত'তে ক্ৰিকেট মিজিলি খেলিবলৈ পাৰে বাট বেলেগ খেলুঐ যেনেক তোমাৰ আহ ফুটবল ফুটবল খেলিবলৈ তোমাৰ এটা বহুত ডাঙৰ এটা ফিল্ড লাগিব বাট ক্ৰিকটত ইমান ইমান নেচচাৰি নহয়, কাৰণ তোমাৰ ৰাস্তাত ঘাটত বা তোমাৰ এনে কৰ জি কৰ'বাত তো তুমি ক্ৰিকটটো খেলিবলৈ পাৰা ত এইবিলাক সৰুৰ পৰাই খেলি থাকোঁতে থাকোতে তোমাৰ ল'ৰা ছোৱালীবোৰৰ ক্ৰিকেটৰ প্ৰতি মানে তোমাৰ ইচ্ছাটো বাঢ়ি যায় আৰু আৰু তাৰপিছত তেখেতৰ যদি কোচিংত দিয়ে তেন্তে কোচিং দিলে তোমাৰ তেখেতৰ যিটো পটেঞ্চিয়েল যিটো আছে সেইটো আনলক কৰিবলৈ পাৰে। আনলক কৰিবলৈ পাৰিলে তোমাৰ যিবিলাকে ভাল খেলুৱা হয়। তেখেতে আৰু ৰাষ্ট্ৰীয় প্ৰজাৰলৈ যাব পাৰে যেনে আমাৰ ৰিয়ান পৰাকে গৈছে কাৰণ তেখেততে চাগে আগৰ সৰু পৰাই খেলি আছিলে ইমান পটেঞ্চিয়েলটো আনলক কৰিছে যে তোমাৰ এতিয়া ৰাষ্ট্ৰীয় প্ৰয্যায়লৈ গৈ কিনে, আৰু তেখেতে ৰাষ্ট্ৰীয় প্ৰয্যায়ত গ'লে নহব। ৰাষ্ট্ৰপধানতো ভাল পাৰফৰ্মেন্ঞ্চ দিব লাগিব আৰু তোমাৰ আগলৈ যাবলৈ য'ত যটো তোমাৰ ৰিয়ান পৰাগে কৰিছে আৰু সেইয়া এক্সাম্পল, আৰু মই ভাবি আছো ৰ। অসময়ত এই মহিলা ক্ৰিকেটৰ অৱস্থা কেনেকুৱানো কাৰণ মই ইমান বেছি এই ইণ্টাৰনেশ্যনেল ক্ৰিকেট টিমত অসমৰ প্লেয়াৰটো নাচাবে ইমান সেইকাৰণে সুধিছো আৰু অসমত মহিলা ক্ৰিকেটৰ অৱস্থাটো কেনেকুৱা?
আগতে এ আগতে অসমৰ মহিলা ক্ৰিকেটৰ যিটো প্ৰতি আগ্ৰহ সেইটো কম আছিল কিন্তু এতিয়া যি যেনেকুৱা হিচাপত ম পুৰুষ ক্ৰিকেটৰ লগতে অসমীয়া ক্ৰিকেটাৰো যি যি যিদৰে প্ৰশিক্ষন বাঢ়ি আছে তেনেকৈ অসম মহিলাক ক্ৰিকেট ক্ৰিকেটটো বহুত ভাল প্ৰদৰ্শন কৰি আছে অসমৰ অসমত যিটো মহিলা ক্ৰিকেট দল আছে সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিছে। স্কুল কলেজতো লৰা লৰাৰ লগতে ছোৱালী সকলেও ভালদৰে খেলিবলৈ প্ৰতিযোগিতা আয়োজন কৰা হৈছে খেলিছে সিহঁতে ভালদৰে পিছত আৰু অভিভাৱক যিবোৰ আমাৰ সমাজ আছে অভিভাৱক আছে স তে তেখেত সকলক ভালদৰে উৎসাহ দিছে যে লৰা সকলে নহওক লৰা সকলে নহয় মহিলাসকলে খেলিব লাগে এনেকৈ খেলিছে আৰু সকলোৱে আৰু মহিলাসকলে খেলিলেহে আৰু ভালহে ল'ৰা সকলৰ লগত তেওঁলোকে আৰু যোগদান দিব পাৰিব অসমৰ প্ৰতি, তেওঁলোকে আৰু ভাল হ'ব পাৰিব অসমৰ নামটো উজ্বলাব পাৰিব
এনে তুমি কি ভাবা অসমত ক্ৰিকেটৰ বাবে আগতে কি বাধা আছিলে?
অসমততো ক্ৰিকেটৰ আগতে বহুত বাধা আছে, বহুত বাধা হৈছিল প্ৰথমে সকলো জিলাত যেনেকুৱা ভাল খেলপথাৰ নাছিল। প্ৰশিক্ষনৰৰ সুবিধা নাছিল। পিছত অসমত টো জানাই ইমান বৰষুণ দি থাকে। বানপানী হৈ থাকে। সেইকাৰণে আৰু খেলিব পৰা নাছিল। আৰু যিবোৰ কোচ থাকে বা কিছুমান সঁজুলি থাকে সেইবোৰৰ ব্যৱস্থা নাছিল। সেই কাৰণে আকৌ বহুত বাধা আছিল কিন্তু এতিয়া অকমান আগতকৈ বানপানী কমি নিছে সঁজুলি ব্যৱস্থাই যে ডিজিটেল হৈছে, সেইকাৰণে আকৌ অ' সঠিক সুবিধা পাইছে। অসমৰ পৰা ভাল খেলুৱৈও ওলাব পাৰিছে। আগৰ দৰেতো নাই। আগৰ দৰে যেনেকুৱা বৰষুণ বেছি হৈছিল, বানপানী আছিল, এতিয়া অকনমান কমি পিছে বানপানী হয় যদিও সিমান নহয়। কাৰণ যিবোৰ ব্ৰেকগ্ৰাউণ্ড থাকে বা উ যিবোৰ খেলপথাৰ থাকে সেইবোৰ ওখ হৈছে। পানী কে পানী জল্দি শু শুকাই যাই বৰষুণ দিলেও এনেকুৱাই আৰু। তুমি জানা নেকি মোৰ মোৰ ভাইত টি এজনে ল'ব বিচাৰিছে। কেনেকৈ প্ৰশিক্ষণ লব ক্ৰিকেট। তুমি জানা নেকি কেনেকৈ লব তোমাৰতো ভাইটি প্ৰশিক্ষণ লৈ আছে ক্ৰিকেটৰ। তুমি জানা নেকি কেনেকৈ প্ৰশিক্ষণ লব পাৰিব?
হয় প্ৰশিক্ষণ লবলে মানে তোমাৰ মেইনলি ক্ৰিকেট কোচিংতে টো নকৰে নহয়ততো মানে যিটো শিকাই আৰু সেইটো এডেপট কৰিবলৈ নোৱাৰিব আৰু সহজ জতে। ত সহজতে যদি এদপ্ত কৰিবলৈ লাগে ক ক্ৰিকেট কোচিং ত যিটো টেকনিক শিকাব এইটো ঘৰত সদায় প্ৰেক্টিছ কৰি থাকিবই লাগিব তেন্তে ইজিলি তোমাক গ্ৰেপ কৰিবলৈ পাৰিব। আৰু তুমি কি ভাবানো আমাৰ এই অসমত যি আছে এই ক্ৰিকেটৰ ভৱিষ্যত কেনেকুৱা আগলৈ।
মই ভাবো ভৱিষ্যত অসমৰ ক্ৰিকেটটো আৰু বেছি ভালহে হব, যিদৰে অসমতো আগ আগবাঢ়ি গৈ আছে। যেনেকুৱা বৰ্ষাবাৰা ষ্টেডিয়ামত এতিয়া আন্তৰাষ্ট্ৰীয় খেলবোৰ হৈ আছে। আগন্তক কি কিছুমান মাহতো বহুত আন্তৰাষ্ট্ৰীয় খেল আছে ল'ৰা বলৈ চাবও গৈ আছে, মনত উৎসাহ বাঢ়িছে এইবোৰ চাবলৈ তাৰপিছত নতু নতুন যিবোৰ একাডেমি হ'ল আহিছে প্ৰশিক্ষণ কেন্দ্ৰ আহিছে, সেইবোৰ কি কৰিছে সেইবোৰ আমাৰ ল'ৰা-ছো টেবুলত শিকাবলৈ সুবিধা পাইছে আৰু ল'ৰা- ছোৱালী বোৰেও নিজৰ সপোন দেখিছে যে তেখেত সকলেও যাতে ডাঙৰ, ডাঙৰ খেলুৱৈ হ'ব পাৰে তেওঁলোকৰ ভালদৰে প্ৰশিক্ষণ। লৈছে অসমৰ পৰা অসমৰ বাবে অহা দিনত বহুত ভাল ভাল ভৱিষ্যত আছে।
অ' মই ভাবো। অসমৰ প্ৰায় আগত এতিয়াৰ দিনত তোমাৰ বহুত ভালদৰে খেলুৱ ওলাব আৰু যিবোৰে তোমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নহয় অন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তোমাৰ পাৰফৰ্মেঞ্চ কৰিব।
হয়।
এতিয়া ঠিকে আছে দিয়াচোন, এনেই তোমাৰ লগত কথা বতৰাটো পাতি কিনে ভালেই লাগিলে।
অ' বহুত কথা জানিলো ক্ৰিকেটৰ বিষয়ে।
অ'।
ঠিক আছে দিয়া ৰাখিছো দিয়া।